শুনিছা নে কি হা এতিয়া শুনিছা নে।
শুনিছো অ অ।
এতিয়া চাৰিটা টাচ কমপ্লিট দেখালে কিয় নাজানো পায়। অ হেৰি এ সেই মানুহজনৰ কথা। অঁ অঁ।
ছোৱালী এজনীকেইটা শিকাই মেলি ইমান সুখৰ দিন এটা আহি আছে মানুহবোৰে এইবোৰ চিঞৰ বাখৰ কৰি অশান্তিহে দিছে নেকি।
কি ছোৱালী এজনীক সিকাই মেলিৰ দিন আছে।
ছোৱালী এজনী বোলো এতিয়া সুখৰ দিন আহি আছে তিনটামান কমপ্লিট হৈছে মানে তাইৰ। কিনো গাই আছে জানো নেটৱৰ্কৰ প্ৰব্লেম পাই। হা অ শুনিছো উম।
আমি আমি বিষ্ণু ৰাভা দিৱস।
উম।
শুনিছ।
উম আমি বিষ্ণু ৰাভা দিৱসত।
বিষ্ণু ৰাভা দিৱসৰ আগতে আমি মানে হয় তই যদি নানাছিলিহেঁতেন তই কবিতা নালিহেঁতেন আক।
উম। এ সেইবিলাক আমি চিংগুলক কে কৰিম কিন্তু নাচটোও আমি নাচো। টিম।
নহয় নাচি সেইটো কথা কোৱা নাই আমি দেদিনাখনতো সেইটো নাচিমেই আমি এতিয়া মই তোলে ভিডিঅ' দিম চাবি। সেইটোতো নাছিলিমেই কিন্তু তই মানে চাই এতিয়া। ৰাভা দিৱসৰ আগ্ ৰাতি মানে ষ্টেটাছটোতো দিব পাৰিবি ন মানে।
অ কবিতা নহক অ মোৰ পাই এনেকুৱা মন গৈছ। বোলে পাই এ আমাৰ যে খুৰা দুজনে যে গানটো বনাইছিলে অ। সৰুভণীতি। সেইকাৰণে যটো আহে।
মইতো তোক কৈছিলে না শেই খুৰা এজনকে।
মই মানে আমা ঘৰৰ ওচৰত ইমন পুতুককে আমাৰ আমাৰ ঘৰৰ ওচৰত মানে কিবিতা বনাবলে অলপ প্ৰব্লেম। মই মাজতে যি বিলাক কবিতা বনাইছিলো তাত মানে বেকগ্ৰাউণ্ড মিওজিক। দিয়ে কাৰণে হে অলপ গাড়ীৰ চাউণ্ড টো কমকে আহিছে আৰু সেই যে সকলো সকলো আপোন আপোন নহ'ব পাৰে সেইটো মই গুৱাহাটীটো পোৱানাছিলো সেইকাৰণে তাত ইমান ধুনীয়াকে ক্লিয়াৰ আহিছে ন আৰু ৰুম বিলাক ধৰ হেৰিয়ৰ হয় তো ইকো হৈ আহে ন এতিয়া মানে আমাৰ ঘৰত মানে ইমান হেৰি নহয় মানে সেইকাৰণে মই হয় হেৰি বনাব নিবিচাৰো মানে ইয়াত
উম উম বুজিছো
এতিয়া মানে সেই নিৰিবিলি আজি মই সেই সোনকালে গৈ পেলাই সেয়া কৰিম বুলি ভাবিছিলো বৰষুণ দিলে আকৌ মই যে জুবিনদাৰ গান এটা গাম বুলি ভাবিছিলো
মই কি কলে মন যায় কওঁনে সঁচাকে কলে মোৰ কি কবলে বোলো
কি
শুনিছা নে নাই
শুনি আছোঁ অ
উম
হেল্ল'
তম অ কি শুন না ন
কি সংগীত
মঞ্জুস্না মহন্তৰ গীত ত শুন নে নুশুনা বোলো
কেনেকুৱা আছিলে বাৰু তেওঁৰ গানবোৰ
এ তই মানে শুনা নাই তই চা নতুনকে তই মানুহ এজনী সৃষ্টি কৰি ল সেই এজনী মানুহ তৰ গীত শুনিবিচোন তেওঁ কেনেকুৱা ধুনীয়া মানে তেওঁৰ মাতটো লাহি
কোনটো বাও মই মোৰ গাড়ী যোন মই মানুহ জনিক তগলত মই ধুব পৰা নাই কিন্তু গানটো মই সুধো কচোন
নেলাগে জানিব কি যে হৈয়ন সেইটো য়ে
মই আমাৰ
এটো যে আৰু ৰ সেইজনী মানুহত তই আৰু গীত শিকিবি মানে সেইজনী মানুহত সেইটো গীতে ন অ মানে এতিয়া তেওঁ গীত অকল সেইটো তেওঁ মানে তেওঁ গীত মানে বহুত ধুন ধনীয়া এতিয়া আমি এতিয়া সেইদিনাখন যে হেৰি এটা আছিলে উম আমাৰ এছচিয়েট প্ৰফেচাৰ ছাৰে গাইছিলে
উম
এক আমূল মূল শেৱালি সেইটো যে সেইটো যে স তেনি কুৱ এটাই মানে গীত এতিয়া কা জানো পৰশত ফুলি উঠে ফুল এইটো ইমান এটা ধুনীয়া গীত নহয় তই মানে মোৰ বহুত মন তই মই গাবলৈ মানে বহুত বেছি ধুনীয়া গীত সেইটো মানে মই ক'বলৈ নহ'ল তোক আজিলৈকে। যেনেকে মেঘৰৰ মাদত মানে ছাৰ যেনেকে মেঘৰ মাদত অ সেই কাৰ জানোঁ। পৰশতটো শুনিবি তই দেই ফাৰ্ষ্ট।
অ
শুনিছ নাই তাপা আকৌ এটা শুনিছা নাই শাৰি শাৰি। এই
ব ৰ শুনিছোঁ
ন সি হৰণ আছে গথা সেইটো? যে
শুনিছোঁ উম
মূৰৰ বিজুলি এইটো যে সেইটো সেইটো এটা আমাৰ বে ছিংগাৰ যে হৈছিলে মাধৱদেৱৰ।
উম
বেছিংগা চিনি পাওঁ নে মাধৱদেৱক?
অ এইবাৰ এবাৰ নে
অ ত অ তাই এইটো গীত এইটো গীত ফাৰ্ষ মে তাই এইটো গীত যে গাইছে ইমান ধুনীয়া হৈছে বুলি বিচাৰকে কৈছে। তাই যে আমাৰ আমাৰ যে গান যে শিকাইছিলে ছাৰজনে আমাক কোৱা নাছিলে জানো যে এইবাৰ তাই একেবাৰে শিকিবলৈ টাইম নাপালে এনেকে কোৱা নাছিলে জানো।
অহ
মানে তেওঁ মানে সেই আমাক যোনজনে গান শিকাইছিলে তেওঁ মানে সেই তাইৰ তাইৰ গুৰু মানে গম পালি।
অ অ
তাপা কৈছিলে।
কোন
ভজন নহয় কি ৰবীন্দ্ৰ নে কি সংগীত আছিলে। পাহৰিলোঁ ভজন কি মানে তেনেকুৱা টাইপৰ গীত কোনটো গাইছে জানানে।
উম
চালো না কা সজন হে অঔ।
অ ভজনলৈ গৈছে আৰু। অ
কিমান ভা
উম গাম অ
তাপা শুন আকৌ আৰু আৰু এতিয়া আজি মই কথা এটা গম পালোঁ নহয়।
কি কথা
কথা মানে অইনটো নহয় হেৰি মই মেজিক এখনত আহি আছিলোঁ দেই ঘৰলে।
উম
তাৰপৰা। এইবাৰ মোৰ মানে মেজিকৰ খুৰাজনৰ ল'ৰাটোক মানে মিউজিক স্কুলত দিছে দেই। তাৰ মই সুধিলোঁ, মিউজিক স্কুলত তাক কিহত - কিহত দিছে ধৰা। সি খুৰাজনে কৈছে হেৰি এ খোলত দিছোঁ, তাৰপৰা এনেকে বাঁহীত দিছোঁ, এনেকে ক'লে। তাৰপৰা মই আৰু মানে, তইতো জানই মই কোন স্কুলত হৈ মই কৈছোঁ দেই, অ' খুৰা মাহেকত তিনিশ টকা দি- পাঁচশ টকা নে তিনিশ টকা দিব লাগে? হেৰি কৈছে এতিয়া দু- দুটামান পৰা তিনটালৈকে মানে আমি মানে কৈছে দুটা বা তিনটালৈকে শিকায়। হেৰি এই চ- উপেন চাৰ যে পেন চাৰ নাপা। মই কৈছোঁ উপেন চাৰ মানে চিনি পাওঁ। সেই উপেন চাৰে শিকায়। মই বোলো উপেন চাৰে শিকালে, মই নিশিকো দেই, এনেকে ক'লো মানে।
তাৰপৰা সেই এ- কিন্তু মানে - মানে ভয় লাগে ন' ছাৰ। আমি কৰ'বাত খোলটো শি আমি কেতিয়াই শিকিম বাৰু? এই দুমাহে আছে মাহাতত? মানে পিছত
এ আমি গুৰু এজনৰ ওচৰত শিকোঁ, ভালকে গুৰু।
নেকি কোনো?
কলাক্ষেত্ৰত ক'ৰবাত দিয়ে নেকি সুধিব লাগিছিলে।
এ দিব কলে বৰ- নাই বাৰু তাক মই সুধিম বাৰু। হেৰি নহয়, মানে তহঁতৰ সিফালে কোনো নাই নেকি?
অ' মানে সত্যদাই সেইয়া নেকি খোলে। এই দামবো দেখোন বেছি - বেছিকে কয়। সেইকাৰণে খং উঠে মোৰ।
নহয় - নহয়। ত- আমাৰ ধৰ নাৰায়ণপূৰত যেনেকে এতিয়া কলাসদন, কিবা-কিবি, মণিকাঞ্চন নিকেতন এনেকে যেনেকে স্কুল আছে
অ' ইয়াত আছে নহয়, গহপুৰত। হাজৰিকা চুকত আছে। তেনেকে আছে।
অ' সেই মানে মই তাত শিকিব বিচাৰোঁ। কেলে জানা, তাত তেতিয়া আমি নতুনকে তাত প্ৰতিষ্ঠা হ'ম মানে। মই সেইটো বিচাৰোঁ মানে। বুজিলিন নাই?
উম, আকৌ আমাৰ ইয়াত এই সোণাৰাম বৰগোহাঁই নে কিবা মানুহজনে শিকায়।
তই সুধি- তই নহয় মোক- তই এতিয়া অলপ দেৰিকে- তই হোৱাটছএপত সুধিবিচোন তাত তেনেকে
এ মোৰ ইয়াত শিকিবলৈ মন নাযায়। পইছাবোৰ বেছিকে লয়। মানুহবোৰ মই ভাল নাপাওঁ। অ' এইফালে মানে সেইখন তহঁতৰ সেইফালে মানুহবোৰ বৰ মৰমিয়াল আৰু পইচা-পাতিৰ ইমান হেৰি নিদিয়ে আৰু সাংস্কৃতিক ক্ষেত্ৰত যথেষ্ট আগবঢ়া মানে। আমাৰ ইয়াতকে ভাল চেওহে বজাব তাত।
ভাল - ভাল। অ' মানে ইয়াৰ মানে মানুহবোৰ কৃপনালী নহয় কিন্তু দেই। মই এইটো মানি ল'ব লাগিব কথা।
উম।
মানে কৃপন নহয় মানে বুজিলি নাই।
উম।
এই ধৰ কিছুমান কীতিমালি থাকে ন সেইবোৰ নাই এতিয়া আমি মানে চা এতিয়া মই কথাটো কৈছো শুন তই যে ব্যস্ত ন এইকেইদিন টোৰ এতিয়া কেনেকোৱা লাগিছে। মোক তই সেইটো কচোন। থাকি এনেই।
উ ভালে লাগিছে। ৰাতি শুওঁতে ৰাতি শুওঁতে একদম। নাক বজাই বজাই - শুও মই ইমানে কলো। এতিয়া মানে এটা কাৰণে কি হৈছে গম পাইছা নাই মোৰ এটা কাৰণে ভাল হৈছে। কি কাৰণে জান। সেই ৰাতি সময়ত যে। কাৰোবাৰ যে প্ৰয়োজন বোধ এটা যে হয়। সেইটো হোৱা নাই কাৰণ মোৰ বাৰ। সেই ফালে ধুনীয়া কে টোপনি আহি যায় তোক সেইকাৰণে মই গুড নাইট পিতাম্বৰ বুলি দিওঁ। হোৰ যাব। আগতে মই ক অকমান ৰচোন ৰ। অনলাইন থাকো ডেৰটাৰ লৈকে কিন্তু এতিয়া নাই এতিয়া বিন্দাছ শুই দিব পাৰো মানে কাৰণ এতিয়া শুৱে এতিয়া এঘাৰটামান বজাত গৈ বিচনাত পৰো। ভাত পানী খাই তাৰ পৰা মোবাইল। ধৰা এঘণ্টাই নেটটো এনে যা থাকে। তাকে বুলি অকমান চিৰিয়েল খন চাই দিওঁ আজিতো নাগিন দিব সেইখন। টাইমে। ধুনীয়াকে বাৰটা বজালে শুলো আৰু বাৰটা বজাত নেট আকৌ পিছদিনা খনি নেটটো চলে যে নেটটো আকৌ খৰচ ন। মই সেইকাৰণে ডাইৰেক্ট আৰু তোক দি থৈ। ত অনলাইন থাকোতে তোৰ লগত কথা পাতো বুজিলি।
উম বুজিলো।
মোৰ মানে সৰুবোৰতহে ব্যস্ত।
বুজিলো বুজিলো আৰু মোৰ কি সঁচা কথা কৈছো পাহি মোৰ ফোন মোৰ ফোনটোত চাবলে একো নাথাকে মই। একো মই একসাইডেট নাই তই ভাবনে মই।
অবা সঁচাকে পাই একো নাচাও পায় মই সেই মই জানএ দেখোন ফেচবুকত। ন নি ন পাই খেল পছ ত মি মুনিবাই আহিলে মু মুনিবাইও ফুৰিবলৈ যাওঁ যাওঁ কৈ আছে।
যে জিলে মা। আহে নাই আমি সেছ, মানে শুনিছা নাই কথাটো? কৌলে?
উম সেই টিপলিঙৰ নামঘৰত চাবলে ভাল হে
নাযাও, এ জানো সেইবোৰ কাইলে আমি সেইবোৰ কাইলে পাতিম। আমি সোতৰ তাৰিখে দেখোন আমাৰ, আমাৰ এইফালে আউনি আটি, আমি দেখোন নামটো নকবা এইফালে আমি
এ তাত ইমান ভালো নালাগে, মানে কিয় জানা? এ চাদৰ মেখেলা যেনেকা পিন্ধি গৈ এনে কিবা এটা ভাল লাগে গাত বিচত এটাত লাগি পেলাই তাত বহি পেলাই চাই ভাল লাগে, এইটো উম মৃদুস্মিতা তাত দেখা নাই নিবলৈ চুবলৈ নিবিচাৰে কুৰ্তি -চোৰ্তি পিন্ধি তাতে চাবলৈ ভাল নাপাওঁ মানে তেওঁ তইযে সিহঁতৰ ঘৰত গৈ কুকুৰ নেন চলিব নে নাই?
তই বুজা নাই নেকি মই বুজাই দিছো শুন, সিহঁতৰ মানে মই কথাটো বুজাইছো শুনিবি নে?
উম
হয়
ফোনটো কাটি পেলাই নেক্সটত বুজাবি নেকি এনে অ, অ ন হবলৈ দে আজি যিমান টাইম নহকচোন উম অ
শুনিছো অ
তাপা ধৰে দে আমাৰ যেনেকে মাহেকীয়া খেলা আই মায়ে যেনেকে মান লাম খেলাম সিহঁতৰ সেইটো নাই মানে বুজিলি নে? মানে এইটো মানে কি হয় এতিয়া সিহঁতৰ যে সেই সত্ৰ শিয়াল মৰা, সত্ৰ ভাল, সত্ৰ ভাল মানে শুন মই কৈছো, সিহঁতে যে শিয়াল মাহ সত্ৰভাগ যে আছে অ সত্ৰ সমাজ, মানে বুজিলি নে এতিয়া মানে এই তোক যে মই দাদাজনৰ লগত চিনাকি কৰাই দিছিলে এই কাঢ়ি অ এইটো কাঢ়ি অ নে কাৰ্য বাৰু?
গম পাইছো গম কাৰি অ
সেই চোৰ যে দাদা টো সেই দাদাজন মানে এতিয়া আমাৰ বুঢ়া বুঢ়ী চাইডতটো মানে ধৰ ইহঁতৰ খেল ইহঁতৰ এই সত্ৰতে পৰি যায় মানে গম পালি নে
উম
মানে কিবা এটা পাতিলে এতিয়া দেখাত মানে সৰু কিন্তু সত্ৰৰ কাষতে সেই নামঘৰ কোন হয় জানো
উম
সেই নামঘৰটোত বহুত ভাল লাগে মানে মই চাবলে আগতে দেউতাৰ লগত যাওঁ ন দেউতা মানে শিয়াল মৰা সত্ৰৰ জোন জনে সত্ৰৰ সত্ৰাধিকাৰ যে সেই ছাৰ জনে যে নাম লৈছিলে
উম
তা পাছত সেই উম অ সেই নাম লোৱা সেই ছাৰজনৰ আগতে যাও নহয় বহুত তেতিয়া মানে গম পাওঁ মানুহ জনুহ হয় কিন্তু এতিয়া ন কত নহয় মই সেইটোহে কৈ দিছো নহয় মানে আমাৰ এই তই যে যি গৰাকী ছোৱালীৰ কথা কলি অলপ আগত
অহ
সিহঁতৰ তাত মই আগতে চাবলৈ যাওঁ নহয় ভাওনা
উম
সিহঁতৰটো সিহঁতৰো সিহঁতৰ এতিয়া মানুহ চানোহ হোৱাকে তাই ইমান ধুনীয়া দেখিবলৈ পাই দেখিছ নাই ইমান ধুনীয়া। ৰহচোন ৰহ মই ফুনটো কাটি দিও ৰহ।